নমস্কাৰ।
অ নমস্কাৰ।
কেনে কেনেকুৱা খবৰ।
ভাল ভাল তুমি কি কৰিছা।
মই শুই আছিলো ৰবা।
অ ময়ো আছো এনে। বাকী তোমাৰ খবৰ কেনেকুৱা।
মোৰ ভালেই পিছে আজি ৰাতিপুৱা কি খাইছ।
আজি ৰাতিপুৱা। মই ৰুটি ভ ভাজি খাইছো তুমি।
মই ৰুটি আৰু ডিম খাইছো।
অ অ পিছে তোমাৰ আটাইতকৈ প্ৰিয় খাদ্য কি।
মোৰ বাটাৰ চিকেন আৰু মমো ফ্ৰাইড ৰাইচ। এইবাৰ ভাল লাগে তোমাৰ।
অ তুমি ফাষ্ট ফুড মোৰ ভাল পোৱা মানে মোৰ মাছ ভাত। মটন কাৰী এইবোৰেই ভাল পাওঁ আৰু। সেনেকে আৰু কিবা কিবি আছে ঢেৰ আছে সেইবোৰ। ভাল পা হ'ল চব খাওঁ আৰু সেনেকুৱা সেনেকুৱা নহয় যে। সেয়া কিবা ইয়াত ন নোখোৱা বস্তু আছে কিন্তু এই সেয়া যে। কি বুলি কয় জিকা যে জিকা খাই মই ইমান ভাল নাপাও। সেয়াই বাকীবোৰ খোৱা খাও আৰু।
মানে তুমি ঘৰত বনোৱা বস্তু ভাল লাগে ন।
মোৰ ভালেই লাগে অ।
অ মোৰ কিন্তু হোটেলৰ হাতটো বেছি ভাল লাগে। সেইকাৰণে হোটেলৰ বস্তুৱে ঘৰত বনাই খাওঁ আৰু।
আৰু অ ঘৰৰ খাদ্য। ভাল পিছে স্বাস্থ্যৰ কাৰণেও ভাল
অ সেইটো হয় বাৰু। কিন্তু মাজে মাজে বাহিৰত খালেও ভাল লাগে ন।
হয় হয় নতুন নতুন খাদ্য সোৱাদ লবলৈ। ভাল লাগে বাৰু।
তুমি ৰন্ধা বন্ধা কৰিব পাৰিবানে পাৰ নাই।
অ মই অলপ। পাৰো এয়া কিবা কিবি ন মানে কি আৰু এই। এইবোৰ বনাও আৰু ভাত দাইল। ডিম তাৰপিছত চিকেন। তাৰ পিছত এইবাৰ মাছ মাছ মাংস এইবোৰে আৰু। বনাও প্ৰয়োজনীয় মানে ঘৰ বনাব দিয়ে মাজে মাজে। সেইবোৰ বনাও আৰু বাকী মায়ে বনাই এনে।
হয় নেকি।
তুমি তুমি পিছে।
অ মই নুডলছ ফ্ৰাইড ৰাইচ আৰু কেক বনাবলৈ শিকিছো।
হয় নেকিবা। কেক বনাব জানিলে জন্মদিনত নিজেই বনাব পাৰিবা তে। তুমিতো নিজেই বনোৱা চাগে?
অ ঘৰতে বনালে কেকৰ সোৱাদেই বেলেগ হয়
অ অ সেইটো হয় কিন্তু। দোকানত দোকানৰ বোৰ সিমান হেৰি নহয় সিহঁতে মানে কি আৰু পালা মাৰে আৰু ইমান ভাল- কে সেয়া নকৰে ঘৰত বনোৱা বোৰে বহুত মানে যোনে যোনে আজিকালি ধৰা ঘৰৰ মানে ব্যৱসায় কেকৰ ব্যৱসায় আৰম্ভ কৰিছ ন, সেইবোৰে ভালকে মানে বনাই আৰু এইবোৰ মানে ভালেই হয়বাৰে সেইটো পিছে মিঠাইৰ ভিতৰত তুমি বেছি কি ভাল ভাল পোৱা?
মোৰ আইচ ক্র্ৰীম আৰু ব্ৰাউনি, চীজ কেক এইবোৰ ভাল লাগে
উ আচ্ছা ঠিকে আছে। ময়ো এইবোৰ এয়া লালমোহন ভাল লাগে। তাৰ পিছত মলাই চম চম এইবোৰ ভাল পাওঁ খাই
অ মোৰ কেক এইবোৰ প্ৰিয় হয় আইচক্ৰীম কেক এই চব বহুত খাওঁ মানে।
হয় নেকি।
উম। তুমি দৈনিক ফল ফুল খোৱা নে নেকি?
অ চেষ্টা কৰো বাৰু খাও ইমানো ভাল নাপাওঁ তথাপি খাওঁ আৰু খাব লাগে ন এইবোৰ ফল মূল নহলে ঘৰত একদম মা গালি পাৰ থাকে যে এইবোৰ নোখোৱা কিবা কিবি মোৰ খাব লাগে ভাল বস্তু হয় ত ফল ফল সেইবোৰ খাওঁ আৰু আম বা এইবোৰ কল আপেল কল আপেল তাৰ পিছত তৰমুজ এইবোৰ ভাল পাওঁ, চব চব ফল মূলো নাখাওঁ পিছে মানে উম বেয়া আৰু এইবোৰ ভাল লাগে। কিছুমান খাওঁ আৰু চব নাখাওঁ আৰু মই একদম বহুত প্ৰিয় মোৰ আম হয়
আচ্ছা স্বাস্থ্য ভাল ৰাখিবলে ফল আৰু ফচলি খোৱাতো খুবেই জৰুৰী
অ একদম ঠিক কৈছ কেৱল এয়া কি আছিল মানে বাহিৰৰ খাদ্য খালে শৰীৰৰ। সেয়াই
হয় কিন্তু মই জানো সেই বোলো নে সেইটোয়ে মোৰ বেছি প্ৰিয় ন মই সেই সেইটোৱে খোৱা যায় ফাষ্ট ফুডে খাই থাকো মানে, ফল মূলো খাওঁ বাৰু ফল মূলো মোৰ ভাল পাওঁ প্ৰিয় হয় মানে বেছি এনেকে গধুলী হ'লে ফাষ্ট ফুডেই হোৱা যায় আৰু এনেই ৰাতিপুৱা কেতিয়াবা গধূলি শুই উঠ কিনে তেতিয়া মই মানে ফল তেনেকে খাওঁ আৰু আম তিয়হ এনেকে কিবা কিবি খাওঁ আৰু। ভাল লাগে খাই।
অ আৰু পিছে গধূলি হলে ফাষ্ট ফুড খাবলে বেছিকে মন যায় ন, বাকীটো ঠিকে আছে গধূলি বহুত মন যায় বেছিকে।
একদম ঠিক কৈছা। ফাষ্টফুডৰ ভিতৰত তোমাৰ প্ৰিয় কি পিছে?
মই পিজ্জা, বাৰ্গাৰ, ম'ম এইবোৰ ভাল পাওঁ। কিন্তু সিমানো না ভাল পাওঁ কিন্তু সিমান বেছিও নাখাওঁ বাৰু এইবোৰ মোৰ গেষ্ট্ৰিক হয় হয় মানে বেছি এইবোৰ খালে সেয়াই
উম। ঠিকেই কৈছা।
অ তুমি চাহ ভাল পোৱা নে কফি পিছে?
মই কফি খাই ভাল পাওঁ, তুমি?
মই চাহ বেছি ভাল পাওঁ।
অ পানী বেছি খোৱা অভাস কৰি আছে নে নাই
পানী হয় হয় এইটোৰ কাৰণে মই যে ঘৰত কিমান গালি খাও মানে কৈছো নোৱাৰোঁ মায়ে তাকে কৈ থাকে যে পানী নোখোৱা পানী নোখোৱা পানী খাব লাগে এ মানে পানী এইটো হয় বাৰু পানী খালে বহুত মানে শৰীৰৰ আমৰ পৰা আঁতৰি থাকিব পাৰি, পানী মানে লাগে আৰু লাগতিয়াল মানুহৰ অ তথাপি খাব লাগে গালি থাকে তাকে আমি খাও কিন্তু ইমানো খাব নোৱাৰো আৰু এ কিন্তু দিনটোত দুই পৰা তিনি লিটাৰ খাবলৈ চেষ্টা কৰিব লাগে আৰু কিন্তু মানে সিমান খোৱা নাযায় বাৰু তথাপি খাওঁ
হয় খুব ভাল অভ্যাস শৰীৰ সুস্থ ৰাখিবলৈ ই বহুত দৰকাৰ
অ বহুত বেছি দৰকাৰ সচাঁকে পানী বহুত বেছি দৰকাৰ দেই ভাল খাদ্য ব্যায়াম আৰু পৰ্যন্ত পানীয়ে স্বাস্থ্য ভাল ভালে ৰাখে বিশেষকে পানী পানীতো একদম খাবই লাগে
কৈছা অহ
তাকে
বাকী এটা কথা সুধো?
সুধা।
তুমি যদি বাহিৰৰ বন্ধুক অসমলৈ লৈ আহিব লগা হয় প্ৰথমতে কি খুৱাবা?
মই প্ৰথমতে বাহিৰৰ বন্ধু বেলেগ প্ৰশ্ন সুধি দিলা তুমি এইটো। পিছে প্ৰথমতেটো মই মই ভাল পোৱা বস্তু বোৰ খুৱাম মানে কি আৰু জ অসমীয়া জাতিটোক সেয়া কৰে আৰু সেনেকে মানে প্ৰথমতেটো খাৰ আমাৰ আমি আমাৰ অসমীয়া বোৰকতো সাৰ খোৱা অসমীয়া বুলি কয় এইটো দেখোন আছেই। জানাই চবে জানেই চবে। খাৰ খোৱাৰ সময়তো খাৰটো খুৱাবই লাগিব প্ৰথমে খাৰ তাৰপিছত মাছৰ টেঙা। শেষত পিঠা আৰু লাৰু এইবোৰ খুৱাম আৰু আৰু বহুত কিবা কিবি, জল পানো খোৱাবলৈ নাপাহ আৰু বাৰু।
অহ। অ তোমাৰ পিছে মাতটো ইমান ডাঙৰে নে?
ডাঙৰ নেকি ডাঙৰ ডাঙৰ মানে ঠিকেই আৰু মানে। মানে এনেকুৱা আহ মানে পাতা যায় এনেকে। ইমানো নহয় বাৰু ঠিকেই আৰু উম।
মইও পিছে একে কৰিলো হয় অসমীয়া খাদ্য কেৱল খোৱাই দে নহয়। ইয়াৰ লগত আমাৰ সংস্কৃতি আৰু পৰিচয়ো জড়িত হৈ আছে ন।
নিজৰ পৰম্পৰা জীয়াই ৰাখিব
উম বাৰু এতিয়া এইবোৰ কথা পাতি মোৰ বহুত ভুক লাগিছে।
অ হয় নেকি? সঁচাকে মন যায় খাবলে। মোৰো একদম আহ এদিন কোনোবা অসমীয়া অসমীয়া হোটেললৈ গৈ কিনে একেলগে খাৰ টেঙা পিঠা লাৰু খাই আহো ব'লা নে কি কোৱা।
আহ যাব পাৰি।
বলাতে কেতিয়াবা যাম আৰু কবা তুমি কেতিয়া।
উম হব হ'ব দিয়া নিশ্চয়।
পিছে অসমীয়া খাদ্যৰ এটা ভাল দিশ হ'ল ইয়াত তেল মছলা তুলনামূলকভাৱে কম ব্যৱহাৰ কৰে। সেয়েহে এই খাদ্য স্বাস্থ্যৰ বাবেও বহুত উপকাৰ হয়। ভাল বুলিও কোৱা হয়।
কৈছা তাকে ঠিক সেইটো হয় বাৰু মানে ইমান তেল মছলাই ব্যৱহাৰ নকৰে ন। অ মানে ত' স্বাস্থ্যও বেয়া নহয় তেনেকে। বাকি খাৰ, শাক পাচলি, সিজোৱা মাছ বা মাংস এইবোৰ যথেষ্ট পুষ্টিকাৰ। আমাৰ পূৰ্বপুৰুষ স্বাস্থ্যৰ কথাও মনত ৰাখি এই খাদ্যৰ পৰম্পৰা গঢ়ি তুলিছিল যাতে কাৰো এক একো মানে অনিষ্ট নহয় আৰু।
অ। পিছে পা‌ পিঠা লাৰু যে খাম বুলি ক'লা তোমাৰ কোনতা কোনটো পিঠা বেছি ভাল লাগে?
অ তিল পিঠা, তিল পিঠা যে তিল পিঠা মোৰ ভাইটিয়ে বহুত ভাল পায়, মই তেনেকে তিল পিঠা ভাল নাপাওঁ, মানে কি এয়া যে অ তুমি খোৱা নে নে নাজানো এ ভাতৰ লগত মই তিল তিলৰ চাট নিজে বহুত ভাল পাওঁ খাই পেলাই কিন্তু এ তাতকৈ উল্টা কথা। তিলৰ পিঠা আকৌ মই ভাল নাপাওঁ, মই তিলৰ চাটনি ভাতৰ লগত অ একদম বহুত বেছি ভাল অ তিলৰ মানে কি তিল বতাহটো মই ভাতৰ লগত ইমান খাও মাই মানে মোক বহুত দিয়ে আৰু মই বহুত বেছি ভাল পা‌ কিন্তু তিলৰ পিঠা আকৌ মই দেখি দেখিবই নোৱাৰো মানে একদম ভাল নাপাওঁ মই নাৰিকলৰ পিঠা ভাল পাওঁ বেছিকে তিল পিঠা মই, থাকেই বনোৱাত বৱনাই কিন্তু মই তিল পিঠা একদমেই নাখাওঁ নাৰিকলৰ পিঠা খাওঁ তাৰ পিছত
তিল পিঠা নাখাও একদম তিল পিঠাও বেয়া পাওঁ তিল তিলৰ একো বস্তুৱে মই ভাল নাপাওঁ মুখতো নিদিওঁ তিল বতটাও মই মুখত নিদ। টৌ নাৰিকল পিঠাটো কেতিয়াবা খাওঁ আৰু ইমান নাখাওঁ আৰু।
অ বহুত ভাল লাগে।
অ মোৰ তিল পিঠাতকে ঢিলা পিঠাই ভাল লাগে। আৰু টেকেলি পিঠা টেকেলি পিঠা মোৰ একদম প্ৰিয়। মানে চব পিঠাত কে টেকেলি পিঠাটো মানে বিৰাট প্ৰিয় আৰু। বিশেষকৈ গৰম গৰম খালে বেছি ভাল লাগে। আৰু চাহৰ লগত লুবুৰাই খাবাচোন বহুত ভাল লাগে খাই।
হয় নেকি অ মইয়ো চবতকে কিন্তু মোৰ এইটো তুমি এইটো মানে কি খাবা কেতিয়াবা তিলৰ তিল বত টা অকমান জলকীয়া বেছিকে দিবা নিমখ তেল সানি পেলাই গোটাই ধুনীয়াকে বটিবা বহুত ভাল লাগে ভাতৰ লগত খাই। গৰম দিনত আৰু মোৰতো অকল তিলপিত তিল পতা থাকিলে ন গোটেই ভাতকেইটা অকলেই খোৱা যাব দালি ভাত আৰু তিল পতা থাকিলেই হ'ল। স